হেল্ল!
নমস্কাৰ,
নমস্কাৰ, নমস্কাৰ।
অঁ ভালে আছে?
আছোঁ ভালে আছে, আপোনাৰ?
মইও ভালে আছোঁ বৰ্তমান।
ঠিক আছে, ঠিক আছে উম।
বাকী আঁ আপোনাৰ ফোন কৰিলোঁ মই কিছুমান অলপ আলোচনা কৰিব।
অঁ ঠিক আছে, পাৰিবা পাৰিবা।
অঁ, ফ্ৰী আছে নাই? সময় আছে আপোনাৰ?
আছে আছে বৰ্তমান ফ্ৰী আছে মই।
হয়, হয়, হয়।
হম।
অ', অ', বিষয়টো হ'ল আমাৰ যে আগৰ পৰা চলি অহা পৰম্পৰা যিকোনো পৰম্পৰা পম্পৰায়ে হওঁক
হয়।
পৰম্পৰা উৎসৱ পৰ্বত যিকোনো হেৰিয়ে নহওঁক সমাজ সেৱা সমাজ ব্যৱস্থা সমাজ সেৱা সমাজ ব্যৱস্থা আগৰ দিনৰ পুৰণা
হয়।
সেইবোৰ আৰু বৰ্তমানৰ যোনটো যুগ আমাৰ এতিয়া বৰ্তমান চলি আছে
হয়।
সেই আগতকৈ বা এতিয়া কিমান আগবাঢ়িছে বা বেছি বেয়াহে হৈছে বৰ্তমান বা আগতকৈ বহুত উন্নতি হৈছে আপোনাৰ আপুনি জনাব যে এতিয়াৰ যুগত কিমান আগবাঢ়িছে আগতকৈ সেই পৰম্পৰাবোৰ হেৰিবোৰ যিকোনো বস্তুৱে নহক আজিৰ যুগত কি ধৰণৰ প্ৰভাৱ চলি আছে। তাৰ বিষয়ে অকণমান জনাই দিব।
আচ্ছা, আচ্ছা চেষ্টা কৰিছোঁ মই আপুনি কোৱা মতে উম যিখিনি পাৰো এইটো কম মই উম মানে আগৰ যিখিনি পৰম্পৰা আমাৰ যিটো ধৰি ল মানে এতিয়া বড়ো সমাজ বড়ো সমাজতে কিছু বহুত কেইটামান পৰম্পৰা আছে আগৰ পৰা এতিয়ালৈকে চলি আছে কিন্তু কিছু কিছুমান পৰম্পৰাতটো বদলি গৈছে আগৰ দৰে নহয় কিছুমানে আগবঢ়াই গেছি আৰু কিছুমানে মানে আগবঢ়াই যোৱা নাই কিছুমানে
অ', আৰু কিছুমান নাইকিয়া হৈ গৈছে।
হয়, হয় কিছুমানে মানে আগৰ হয় নোহোৱা হৈছে যেনে ধৰি লও আমাৰ আহ বৈশাখ বৈশাগু কয় আমাৰ ব বড়ো ভাষাত এইটো হ'ল মানে ব'হাগ বিহু ব'হাগ বিহু হয়।
হয়।
এইটো মানে আগৰ যেনেকে মানে আমাৰ বড়ো সমাজৰ মাজত আছিল ধৰি লও মানে এইটো বতৰটো আহিলে এইটো বতৰত আমাৰ বড়ো সমাজৰ পৰা যিখিনি লৰা ছোৱালী সৰু সুৰা গোটাই একদম মানে জমা হৈ কেনে গাঁৱে গাঁৱে নাচপা গেছিল। আৰু নিজৰ পৰম্পৰাতটো নিয়মত লাগিছিল কিন্তু আজিকালি মানে এইটো যুগত মানে অলপমান এ সেইদৰে যিটো মান মানে পৰিৱেশ এইটো নোহোৱা হৈ গেছি। আজিকালিৰ যুগত মানে হয় যিখিনি মানে নাচ পাজৰ বা নিজৰ যিখিনি ফুৰ্তি এইখিনি কমাই গৈছে চবে মানে নিজৰ নিজৰ বেলেগ বেলেগ কামত লাগি গৈছে তাৰ কাৰণে এইগিলা পৰিৱেশটো অলপ কমি গৈছে আগৰ দৰে নহয় আৰু আগতে বহুত ভাল আছিল আগতে মানে পৰিৱেশ এ যিখিনি মানে এ প্ৰাকৃতিৰ লগত মিলাপ্ৰীতি আছিল সেইটোও নাই আজিকালি বহুত মানে কমি গৈছে এইখিনিয়ে আৰু
উম
আৰু আগতে আমাৰ যিখিনি মানে পৰিৱেশ আছিল মানুহ বিলাকৰ লগত মিলা প্ৰীতি মানে এইগিলা বহুত ভাল আছিল কিন্তু আজিকালি যুগত মানে মিলা প্ৰীতি বেছি নোহোৱাতো মানে দেখা পাই আছো আৰু নতুন যুগত এইখিনিয়ে আপুনি অলপমান কৈ দিবা আপুনি জনা মতে
হয় হয়
উম
উম আ আপুনি কোৱাৰ নিচিনা আপুনি ভাল কথা উল্লেখ কৰিছে
হয়
যে ব'হাগ বিহুত আগতে যি ধৰণে কৰিছিল
হয়
কিন্তু আজিকালি সেনেকৈ দেখিবলৈ পোৱা নাযায়
হয়
ওম আৰু আজিকালিতো প্ৰায় মানুহে ব্যস্ততাৰ মাজত ব্যস্ততা হয় তাৰ নিজৰ নিজৰ কামত
হয়
তথাপিও আমি আহ দেখিবলৈ পাওঁ তাৰে মাজতে দুই এটা গাঁৱত ভালদৰে উদযাপন কৰে যেনেকৈ ধৰি লওক আমাৰ গাঁৱতে হওক আমাৰ গাঁৱতে ভালদৰে উৎসৱটো কৰে সাত বিহুটো ভালদৰে কৰি লৈ যায় উম তাৰপিছত ঠিক তেনেকৈয়ে আৰু বিভিন্ন ক্ষেত্ৰতো আমাৰ কিছুমান যেনেকে আগৰ দিনত আমাৰ সমাজবোৰৰ মানুহবোৰ ধুনীয়াকৈ মিলা প্ৰীতি একগোট হৈ
হয়
এ হেৰি কৰিছিল বা কামৰ বিষয়ত সহায় কৰিছিল বহুত যেনেক যেনে যেনেকুৱা ধৰক এতিয়া বৰ্তমান খেতিৰ চিজন না
হয় হয়
উ'ম খেতিৰ খেতিৰ চিজন হলে কি হয় আগতে আগৰ দিনত যে আজি আমাৰ ঘৰত তুমি আহিবা খেতি উঠাব কালি মই তোমাৰ ঘৰত যাই পেগ উঠাই দিম তেনেকুৱা পালা বটল অলপ মি মিলা প্ৰিতি তেনেকৈ চলিছিল মানে এক কোনো পইচা নোহোৱাকৈ
মানে আপোনাৰ ঘৰত সেইদৰে মানে মিলা প্ৰিতিটো আছে আৰু উম।
অ মানে পইচা নোহোৱাকৈ সেনেকুৱা কৰিছিল আৰু আগতে?
অ মানে আগতে কৰিছিল আচ্ছা আচ্ছা।
বুজি পাইছেনে আপুনি?
হয় বুজি পাই আছো হয়।
তাৰমানে আজি আমাৰ ঘৰত
হয়।
পথাৰত কাম আছে,
হয়।
আহ তাৰপিছত মোৰ লগৰটো আহি গ'ল, আমাৰ তাত কাম কৰিবলৈ। আৰু নেক্সট নেক্সট যেতিয়া তেওঁলোকৰ তাত কাম হব তেতিয়া মই অ তেতিয়া মই যাব যাম যাম আৰু। সেনেকৈ মিলাপ্ৰীতিত হেৰি চলিছিল যেনিবা পইচা হেৰি নোহোৱাকৈ। যেনে পালা বদল কৰিছিল আৰু।
তালা বদল কৰা আছিল হয়।
অ আচ্ছা বুজি পালে?
হয় বুজি পাইছো।
অ তেনেকৈ কৰা আছিল তাৰপিছত
আজিকালিতো সেইবোৰ বস্তু নোহোৱা হৈয়ে হয় গল। মানে বিনা পইচাত কাকো আজিকালি নাপায়। বা নকৰিও কৰিবও নোখোজে উম। কিন্তু আগৰ দিনত সেই তেনেধৰণৰ মিলা প্ৰীতিটো আমি দেখিবলৈ পাইছিলো।
হয়।
খুব এটা ভাল হেৰি আছিল আৰু।
হয় হয় পৰিৱেশটো আছিল আৰু ভাল পৰিৱেশ।
পৰিৱেশটো আছিল। এতিয়া আজিকালিো চব নিজৰ নিজৰ হৈ গ'ল নিজৰ নিজৰা কামত ব্যস্ততা।
হয়।
উম উম।
এতিয়া আপোনাৰ গাঁৱৰ ফালে মানে আপোনাৰ অঞ্চলত আহ যিখিনি পৰিৱেশ ক'লে আপুনি মানে মিলাপ্ৰিতিৰ বিষয়ৰ ওপৰত এতিয়া আপুনি আপোনাৰ ফালে গাঁও ফালে মানে কিছুমান পঢ়া শুনা কৰা ল'ৰা ছোৱালী থাকে ন, পঢ়া শুনা শুনা কৰা ল'ৰা ছোৱালীৰ বিষয়ৰ ওপৰত অলপমান কয় দিয়ক আপুনি ভাল বা কিছুমান বেয়াও থাকে ইয়াৰ মাজতে মানে বেয়াও থাকে ভালো থাকে।
পঢ়া শুনাৰ ক্ষেত্ৰত মই পঢ়া শুনাৰ ক্ষেত্ৰত মই কব খুঁজিম যে আমাৰ গাঁৱত এনেকুৱা হৈছে যে পঢ়িছে আৰু পঢ়ি পিনে আধা পঢ়া নহোৱাতে কমপ্লিট নোহোৱাতে তেওঁ বিশেষ অসুবি ঘৰৰ পৰা অসুবিধাৰ কাৰণে বা কিছুমান ক্ষেত্ৰৰ অসুবিধাৰ কাৰণে তেওঁ পঢ়িব লগা ছাত্ৰজন বা ছাত্ৰীজন নপঢ়া হৈ গৈছে আৰু
হয় হয়
সিটো অৱশ্যে পিতৃ মাতৃৰো অলপমান হেৰি থাকে মাক দেউতাকো অলপ যত্ন ল'ব লাগে যিমানখিনি পাৰে আৰু মাক দেউতাকে ন ল'ব নোৱাৰিলেও আমাৰ গাঁৱৰ যিখিনো পৰিয়ালৰ সদস্য আছে তেওঁলোকৰ ঘৰৰ
হয়
তেওঁলোকে অলপ বুজাব লাগে যে তুমি পঢ়া শুনা পঢ়িখিনে এনকে কৰা টমুক কৰা
হয়
সেনেকে কৰিব লাগে কিন্তু আমাৰ গাঁৱত বহুত তেনেকোৱাও আছে যে পঢ়ি আছিল পঢ়ি আছিল হঠাৎ আৰু নপঢ়া হৈ গ'ল
আচ্ছা আচ্ছা
সেনেকুৱা সেনেকুৱা বহুত ষ্টুডেন্ট আছে আমাৰ গাঁৱত তাৰ তাৰে পিছত এতিয়া আৰু বেয়া বস্তুটো কি হৈছে আমাৰ যোনটো গাঁৱত এতিয়া এই কি বুলি কয়
উম
আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত
উম উম
ৰাজনীতিৰ ক্ষেত্ৰত সেই ল'ৰা -ছোৱালী নপঢ়া ল'ৰা- ছোৱালীবোৰক
উম
আমাৰ ৰাজনীতিৰ নেতাসকলে আমাৰ কি বুলি কয় নিজৰ কামত ব্যৱহাৰ কৰাটো আমি খুব দেখিবলৈ পাইছো
অ দেখা পাই আছ ন হয়
উম সেইটো সেইটো বহুত বেয়া লাগে আৰু
সেইটো ছিষ্টেমটো আজিকালিৰ যুগত বহুত বহুত জাগাতে চলি আছে এইটো চিষ্টেমটো আমাৰ গাঁৱতো চলি আছে হয়
যোন যি সময়ত পঢ়িব লাগে সেই সময়ত সেই ৰাজনীতিৰ পৰা ৰাজনীতিৰ নেতাবোৰে বা দল সংগঠন বোৰে তেওঁলোকক লগত লৈ এই নাওমান সৰু সৰু চলীবোৰক ল'ৰা -ছোৱালী সকলক
হয়
হেৰি কৰি আছে নিজৰ কামত ই ব্যৱহাৰ কৰি আছে
মানে ল'ৰা ছোৱালীৰ বোৰৰ মানে নিজৰ যিখিনি মানে চিন্তা ভাৱনা বেয়া হৈ গৈছে নিজৰ যিখিনি মানে ভৱ ভৱিষ্যতত যিখিনি মানে নিজৰ টাৰ্গেট এইটো নোৱা হৈ গৈছি
হৈ গৈছে হৈ গৈছে সেই সেই কাৰণটো বেয়া লাগে গাঁৱৰ গাঁৱৰ পৰিৱেশটো বেয়া লাগে আমাৰ গাঁৱৰ ক্ষেত্ৰত
অ অ আচ্ছা আচ্ছা
যি সময়ত তেওঁলোকে পঢ়িব লাগে সেই সময়তেই আৰু অৱশ্যে আমাৰ ভুল আছে এই আমাৰ নেট নেতাবোৰো নেতা সকলোৰো ভুল আছে যে তেওঁলোকক এটলিষ্ট পঢ়াৰ কাৰণেটো উপদেশ দিব লাগে
হয় হয় হয় ঠিকেই কৈছে আপুনি হয়
এই নামান সৰু সৰু ল'ৰা ছোৱালীক লৈ পলিটিক্স কৰি থাকে ৰাজনীতি কৰি থাকে এইটো বেয়া কথা
হয় হয় আহ এতিয়া ঠিকে আছে আপোনাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিল এতিয়া সময়টো সময়টো হৈ গ'ল ধন্যবাদ থাকিল ঠিক আছে
হয় ধন্যবাদ